মোৰ খবৰ ভাল, তোমাৰ খবৰ ভালনে?
অ' মোৰো ভালেই দিয়া। তুমি এতিয়া কিবা পঢ়া-পাতি কৰি আছা নেকি? মই বাৰু কৰি আছো এতিয়া।
অ' কি পঢ়ি আছা তুমি এতিয়া?
এ এনে আমাৰ ডিগ্ৰী যিবিলাক চাবজেক্ট বিলাক আছিলে আৰু। যেনে তোমাৰ ধৰা এডভান্স একাউন্টিং, তাৰপিছত মই একাউন্টচৰ নহয় সেইকাৰণে আৰু। এডভান্স একাউন্টিং তাৰপিছত টেক্সেছ এণ্ড তাৰ পিছত আৰু কি আছিলে এইটো কিবা ল' আছিলে নেকি, কৰ্প'ৰেট ল'। আৰু তাৰ পিছত কস্ত, কস্ত একাউণ্টিং। তাৰপিছত আৰু আমাৰ আছিলে হেৰি অডিটিং। এইবিলাক চাবজেক্ট আছিলে আৰু তোমালোকৰ কি আছিল নহয় এনে?
মোৰ চাবজেক্টবোৰ তোমাৰ হেৰি, তোমাৰ ফাইনেন্সৰ মেজৰ নহয়। তে মোৰ মানে আছে আমাৰতো কিছুমান কম-কমন চাবজেক্টটো আছিলে, বুচ্চিনেছ এণ্ড ট্ৰিকাষ্ণ্ড চেন্স অফ স্কিল, আমাৰ যিটো মানে আমাৰ ব্যৱসায়ত যে আমি কেনেকুৱা মানে ব্যৱহাৰ কৰিব লাগে, তাৰপিছত আমি কেনেধৰণে সাজ পোছাক পিন্ধিব লাগে। সেইবোৰৰ বিষয়ে তাতে আছে, তাৰপিছত লগতে আমাৰ এই ব্যৱসায়ত যে আমাৰ বহুত বেছি দৰকাৰ হ'ল প্ৰেজেন্টেশচন, আমি কেনেদৰে নিজকে প্ৰতিষ্ঠা কৰোঁ কেনেদৰে নিজকে বেলেগৰ আগত দেখুৱাও কেনেদৰে আমি বিজনেচটো চলাই যাম কেনেদৰে বেলেগৰ লগত কাম কৰিম সেইবোৰ বিষয়ে তাতে লিখা আছে আৰু তাৰপিছত এইফালে তোমাৰ এটা চাবজেক্ট আছিলে যিটোৰ নাম হ'ল তোমাৰ ট্ৰেজাৰী এণ্ড ৰিছ মেনেজমেণ্ট তাতে মানে কি হয় আমাৰ যিটো আমাৰ ব্যয়ৱায় আছে ব্যৱসায়ত আমাৰ কি হয় এটা এটা সময়ত আমাৰ ৰিক্স কিছুমান আহি যায় হয় নে নাই যে আমাৰ ব্যৱসায়টো আমাৰ ভাল চলিব না নাই আমাৰ দীৰ্ঘমীয়া হ'ব নে নাই দীৰ্ঘ দিনৰ কাৰণে চলিব নে নাই আমি ব্যৱসায়টো বহুত ভালকৈ আমি চলাই যাব পাৰিম নে নাই কাৰণ আমাৰ ভৱিষ্যতৰ লগতে আমাৰ কি আমাৰ অকলে অকলেৰে ব্যৱসায় নহয় লগতে আমাৰ বহুত বেছি উম মানে যুদ্ধ কৰিবলগীয়া আৰু কিছুমান কোম্পানী আছে অকল আমি টো বিক্ৰী কৰি থকা নাই গোটেই বজাৰত সেইবোৰত কেনেকৈ মিলিব লাগে কেনেদৰে সেইবোৰ মেনেজ কৰিব লাগে কেনেদৰে সেইবোৰ মিলাব লাগে সেইবোৰৰ বিষয়ে পঢ়িছিলোঁ আৰু সেনেকুৱা কিছু কিছুমান চাবজেক্ট আছে হয় তোমাৰ এনেই পৰীক্ষা ভাল হ'ল নে?
অ মোৰ ভালে হৈছে দিয়া তোমালোকে এনে কুকুৰ পালা নেকি কুকুৰৰ কুকুৰৰ মাত শুনা পাইছিলোঁ মই
অ কুকুৰ মানে আমাৰ তলৰ পিনে আছে আৰু এই আজিকালি জীৱ জন্তু বিলাকৰ কথা কি ক'বা আৰু কুকুৰ এটা ৰাখিব লাগে ঘৰত কেতিয়া চুৰ হৈব কেতিয়া ডকাইত আহি যাব একো ঠিক নাই সেইকাৰণে ঘৰলৈ এটা সুৰক্ষাৰ কাৰণে আৰু আৰু ভালোঁ লাগে অলপমান খেলি খেলিব পাৰি এ সিহঁতৰ লগত অলপ চাব পাৰি সিহঁতক ঘূৰাব পাৰি সিহঁতক এটা জীৱ জন্তু এটা প্ৰাণী ন
উম
সেইকাৰণে মোৰ কুকুৰ মেকুৰী ভাল লাগে তোমাৰ কি ভাল লাগে
মোৰ কুকুৰ মেকুৰী ইমান ভাল নালাগে মোৰ গৰু ভাল লাগে বহুত গৰু
গৰুটো ভাল লাগে তোমালোকৰ সেইফালে গৰু আছে নেকি অ কি কৰা তোমালোকে অ তিনিটামান গৰু আছে তোমালোকৰ
উম এ গৰুৰ লগত টাইমটো কটাই কি টাইমটো কটাই কিনে ভালো লাগে মোৰ
অ গৰু লগত টাইম তোমালোকৰ গৰু কি গাখীৰ চাখীৰ দিয়ে
দিয়ে
অ গৰু কি গোটেই খোৱা লোৱা কি তোমালোকে চোৱা নেকি
হয় আমিয়ে চাওঁ আৰু সেনে তুমি ক'ব পাৰিবা নেকি মোক মই মানে এতিয়া একাউন্টছৰ হয়তো কোনটো লাইনত গেলি ভাল হ'ব তুমি ক'ব পাৰিবা নেকি
কোনটো লাইনত মানে মই ক'ব গ'লে চোৱা মইটো ফাইনেন্স মেজৰতে মোৰ কথা মই যদি কওঁ তোমাৰ তুমিতো গোটেইখিনি হিচাপ কিতাপখিনি পাৰ তুমি কেনেকুৱা মানে পইচা হিচাপ কিতাপ কৰিব লাগে কেনেকৈ সেইবোৰ বিলচ বনাব লাগে তুমি সেইবোৰ জানা ত সেইকাৰণে তোমাৰ কাৰণেটো বেছি ভাল হ'ব যে তুমি কিবা চি এ পৰীক্ষা দিয়া বা চি এ ফাম তুমি একাউণ্টেন হিচাপে একাউটেণ্ট হিচাপে তুমি কাম কৰা অলপমান সেইবোৰ কাম কৰিলে তোমাৰে ভাল হ'ব তুমি আৰু শিকিবলে পাবা তাৰপিছত তোমাৰ আৰু জীৱনত তোমাৰ যিমান সময় যাব সময় লগে লগে তোমাৰ এক্সপয়েঞ্চ বাঢ়িব তোমাৰ চেলেৰি বাঢ়িব তে সেইবোৰ পইচাবোৰ বাঢ়িলে আৰু তোমাৰ বেছি ভালো হব কাৰণ তুমি এইবোৰবিষয়ে তুমি জানা আগৰ পৰাই পঢ়িও আহিছা সৰুৰ পৰাই নহয় জানো এনে তাকে আৰু এই ফুটবল খেলটো মই বেছিকৈ নাচাও মোৰ মানে কথাটো হ'ল যে মই তোমাৰ এটা সুধিব বিচাৰিছিলো ৰবা এই ভাবি আ ছিলো যে তুমি এ এতিয়া মানে একো কাম চামটো চাগে কৰা নাই তে তুমি ভাবি ছা নেকি মানে কৰবাত কিবা কামে কৰিবা নে পঢ়া শুনাটোয়ে মানে চলাই যাবা নিজৰ?
মই ভাবিছো মই পঢ়া শুনাটো চলাই যাম আৰু কামো কৰি থাকিম আৰু। দুইটাই মিলি কেনে আৰু
অ নাই ঠিকে আছে পঢ়া শুনা ঘৰতে কাম এনে তোমাৰ ঘৰত চব ঠিকে চলি আছে ন?
অ ঘৰৰ চব ঠিকে আছে দিয়া, তোমাৰালোকৰ তাতে?
অ আমাৰো ঘৰত চলি আছে আৰু দেউতা আছে মা আছে বাই বাইদেউ আছে মোৰ সকলোৱে ঠিকে আছে আৰু মই সেইকাৰণে আৰু কেইদিনমান মানে কাম এটাত সোমাই গ'লো। ভাবিলো যে অলপ অলপ কামো কৰি থাকো পৰীক্ষা শেষ হ'ল এনেই আছিলো ঘৰত।
আত্চ্ছা। মই বুজিলো দিয়া তুমি এতিয়া কোৱাচোন তুমি ফুটবল চোৱা নেকি? তুদ জানিব বিচাৰিছো মানে মই চাইছিলো কালি। ফুটবল চাইছিলো মই কিবা ফিফা ৱৰ্লড কাপ চলি আছে নহয় সেইটো চাইছিলো।
অ সেইকাৰণে ন, নাই। মই মানে মই ৱৰ্ল্ড কাপ বা ফুটবল নাচাও কাণে সেইটো ৰাতি ৰাতি হয় নহয় জানো? সে সময় নাপাওঁ মই ক্ৰিকেটোহেজ চোৱা যায় মই ফুটবলটোৰ বিষয়ে জানো আমাৰ আছে নহয় আমাৰ ভাৰতৰ সুনীল ছেত্ৰী ইমান ধুনীয়া খেলে। কিন্তু কথাটো হ'ল যে চৰকাৰৰ পৰা যদি তেওঁলোকক যদি ভাল কৰি যদি পইচা দিয়া হয় তেওঁলোকক যদি কিছুমান যদি ব্যৱস্থা কৰি দিয়া হয় তেনেহ'লে তেওঁলোকে ভালদৰে খেলিব পাৰে। আৰু ফিফাৰ নিচিনা ডাঙৰ ডাঙৰ মানে ৱৰ্ল্ড যিবিলাক তোমাৰ এ বাহিৰা যিবিলাক প্ৰতিযোগিতা আছে সেইবোৰত তেওঁলোকে অংশগ্ৰহণ কৰিব পাৰে, তেনে সেইবোৰ নহয়ে নহয়। সেইটোহে অসুবিধা আমাৰ চৰকাৰে মানে বেছিকৈ ভালকৈ গুৰুত্ব দিয়া নাই। এইবোৰৰ বিষয়ে মানে চৰকাৰে কি কৰিব পাৰে তুমি কিবা জানা নেকি?
হয় এতিয়াটো কৰিলে নহয় চৰকাৰে কিবা অলিম্পিকসত কিবা ক্ৰিকেটক সোমালে। এ ক্ৰিকেটৰ জনপ্ৰিয়তাটো আগৰ পৰাই আছিলে এইবাৰ আৰু বাঢ়িব আৰু অলিম্পিকসত ক্ৰিকেটো সোমালে। আগতে নাছিলে ন, আগতে চা চ মহিলা টিমটোহে আছিলে চাগে। এতিয়া মে টিমটো সোমাল আৰু হেৰি তুমি ক'ব পাৰিবা নেকি তুমি কোনটো গান ভাল পাওঁ ক'ব পাৰিবা নেকি?
গানৰ বিষয়ে মই অসমীয়া গানটো বেছিকৈ শুনো, জুবিনদাৰ গান আছে, এইফালে পাপনৰ গান আমাৰ তাৰপিছত অংকুৰ অ অংগৰা অংগৰ গান সেইবোৰ গান মোৰ বেছ ছি ভাল লাগে কাৰণ অসমীয়া গানত মানে আমাৰ যিটো মানে প্ৰাণ আছে যিটো আমাৰ মনটো ভাল লাগে জুবিন দাৰ সুৰত জুবিনদাৰ সেই মাতত সেই তোমাৰ এটা এটা লিখ খা গানৰ এটা এটা তোমাৰ কাহিনী চাবা গোটেই এটা কাহিনীতে এটা এটা কাহিনী আছে এটা এটা গানত। আৰু জুবিনদে ইমান ধুনীয়াকৈ লিখিছে যে সেইটো আমি নুশুনিগিনেটো নোৱাৰো এবাৰ শুনিলে নহয় লগত তে আমি তিনিবাৰ চাৰিবাৰ কে শুনা যায় ৰাতিপুৱা শুনো বা ৰাতি শুনো যেতিয়া বাৰে শুনো আমাৰ এনেকুৱা লাগে যে প্ৰথমবাৰেই গানটো শুনি আছো। তুমি গান শুনা নেকি অসমীয়া গানবোৰ শুনা তুমি?
মই অসমীয়া গানবিলাক শুনো কিন্তু ইমান বেছি নুশুনো আৰু মৰ সেই ভগৱানৰ গানবিলাক ভাল লাগে।
অ ভগৱানৰ গানবিলাক কেনেকুৱা কেনেকুৱা গান শুনিছা তুমি?
এই যেনে হনুমান চালিচা, বাজৰাং বান্ধ তাৰপিছত আৰু কিবা কিবি আছে নহয়। এই গণ গ গণেশ গণেশৰ কিবা এটা আছে। এইবিলাক শুনো আৰু মই।
তুমি ঘৰত পূজা কৰা ন?
হয় বুজা চুজা অকমান কৰা যায় এনে আৰু গা পা ধুই কিনে।
অঁ
গা পা ধুই উঠি কেনে কৰো আৰু। তুমি ক'ব পাৰি তুমি কেতিয়াবা হেৰি কৰিছা নেকি তুমি?
জিম চিমত গৈছা নেকি নাই জিম চিমত গৈছা নেকি?
নাই মই জিমলৈ নাযাওঁ মই জিমৰ কথা ভবা নাই ইমান এটা বেছি। মানে জিমত গ'লে কি হয়- মানে সময় নহয় ন। এইফালে পঢ়িব লাগে ৰাতিপুৱা উঠিব লাগে খোৱা লোৱাত আছে এইফালে কামলৈ আহিব লাগিব। জিমলৈ কেতিয়া যাম? আৰু তোমাৰ এইফালে আকৌ পইচাও দিব লাগিব জিমত মাহে মাহে। পইচাটো ক'ৰ পৰা আহিব? সেইকাৰণে মই জিমলৈকে একো ভবাই নাই। তুমি জিমলৈ যোৱাৰ কথা ভাবিছা নেকি?
নাই মই ভাবা। তুমি পূজা পাত কৰা নেকি কোৱাচোন? পূজা পাত কৰা নেকি তুমি?
পূজা পাত মই সন্ধিয়া টাইমত অলপমান মানে ধূপ চাকি জ্বলাওঁ আৰু মানে নিজে বঢ়ীয়াকে হাত ভৰি ধুই কিনে ধূপ চা- চাকি জ্বলাই কিনে হনুমান চালিচা অলপ পঢ়ি দিওঁ আৰু তাৰ পাছত- অলপ মানে ঘণ্টি বজাই দিওঁ তাৰ পিছত এইফালে ধূপ দি দিওঁ। অলপ প্ৰাৰ্থনা কৰি কেনে শেষ হৈ যায় এইখিনিয়ে আৰু। তোমাৰ পূজা পাতটো চাগে এনেকা তোমাৰ চাগে ঘৰত মন্দিৰ আছে। তুমি ভালকে কৰা ন?
ইমান ভালকে কৰা নাযায় মোৰ। তথাপিও কৰো আৰু। তুমি এতিয়া ৰাতিপুৱা কেইটাত উঠা? আগতেতো বোলে দেৰীকে উঠিছিলা।
আগতে সেই কলেজ থকা সময়ত আমাৰ কলেজৰ ক্লাছবোৰত আমাৰ সদায়- বাৰটা এটা বজাত হৈছিল নহয় জানো আমি একেলগে গৈছিলো তুমি জানাই। তেতিয়া মানে কি আৰু? এতিয়াটো ৰাতিপুৱা মোৰ নটা বাজিছিলে দটা বাজিছিলে কিন্তু, এতিয়া কামলৈ আহিব লাগিব নটা বজাত। তে মই ৰাতিপুৱা সাতটা বজাতে উঠিব লাগিব। উঠি কেনে বঢ়িয়াকে মুখ চুখ ধুইকিনে তাৰপাত খাবও লাগে নিজে কিবা বনাব লাগে। তে সেইখিনি কৰি কিনে একেবাৰে তাৰছত কামলৈ ওলাই আহো একেবাৰে টিফিন লৈকে ওলাই আহো। আকৌ ৰাতি যাত যাতে নটা বাজিই। ত সেইবোৰে এনেকে জীৱনটো চলি আছে ভাল লগা নাই আৰু।
আচ্ছা বুজিলো দিয়া।
সেই তাক সেইকাৰণে আৰু পঢ়া শুনাটো কৰি যাবা বেছি অকল কামত সোমালেতো নহব নহয়। পঢ় শুনটো কৰি যাব লাগিব। এনেকুৱা কাম চাব লাগে যিটো আমাৰ জীৱনৰ কাৰে ভাল হয়। মানে আমি জীৱনৰ লগত যাতে মিলাব- পাৰোঁ। নিজৰ বেলেগ কামতো যাতে সময় দিব পাৰো। এতিয়া মই বেলেগ কিবা এটা কামত সময় দিব পৰা নাই। বন্ধুসকলৰ লগত ভালকৈ কথা পাতিব পৰা নাই, সিহঁত লগত ঘূৰিব যাব পৰা নাই সেইবোৰো অসুবিধা হৈ আছে। তুমি যে কাম কৰিব খুব মন ন তুমি-
তোমাৰ মাতো মই আগত- এ শুনিবলৈ পৰা নাছিলোঁ কিন্তু এই মোটামুটি এক মিনিটমান শুনিব পৰা নাছিলোঁ মই। কিবা কৰি আছিলা নেকি তুমি? নাই কিবা মাইকটো বেয়া হ'ল নেকি তোমাৰ?
অঁ, এতিয়া শুনা পাইছা?
এতিয়া শুনা পাইছো বাৰু কিন্তু আগত-
অঁ মই পূজাৰ কথাহে কৈছিলো, যে মই কেনেকৈ মানে পূজা খিনি কৰো আৰু তাকে কথা কলো। কিবা নেটৱৰ্কৰ প্ৰব্লেম হ'ব পাৰে। আজিকালি নেটৱৰ্ক নাথাকে নহয়।
সেইটোয়েটো সেইটোয়েটো বৰ সমস্যা ন।
অ' কিয় বা নাই এনেকুৱা মাতটো নাহিলে আৰু। তাকে তোমাক সুধিছিলো মই যে তুমি পূজা খিনি মানে কেনেকুৱা কৰা আৰু ঘৰত?
মই হেৰি গা পা ধুই কিনে এ পুৰা উ ভাল কাপোৰ এটা পিন্ধি কিনে, তাৰপিছত পূজা ঘৰত সোমাওঁ আৰু পূজা ঘৰত সোমাই কিনে মই মোটামুটি দহ পোন্ধৰ মিনিট মান থাকো আৰু তাতে। পূজা পাত বিলাক কৰো এনেই কিবা ভগৱানৰ মন্ত্ৰ বিলাক যিবিলাক হয় নহয় সেইবিলাকে উচ্চাৰণ কৰো আৰু মই।
আৰু বাকী তোমাৰ সেই ফল চল খোৱা নেকি ফল চল দিয়া পূজাত ধুনীয়াকে?
হয় ফল চল দিওঁ, ফল চল এতিয়া দিয়া নহয় কিবা এই চেনি চেনি এইবিলাকে দিওঁ।
অ' হয়, হয়। নাই মই মানে পূজা যেতিয় কৰিছিলো আগৰ বাৰ মানে কালি যেতিয়া পুজা কৰিছো মই ধুনীয়াকে ফল দি কেনে ফুল দি কেনে আমাৰ গছ ৰে ফুল আৰু, আমাৰ ঘৰতে লগাইছো এনে ধুনীয়া বগা ফুল হৈছে, বেঙনীয়া ফুল হৈছে, ৰঙা ফুলো কিছুমান আছে ইফালে ত সেইবোৰ ফুল দি কিনে মই ধুনীয়াকে পুজা খিনি দিছো। পূজা খিনি দিয়াতে চবকে টিকাও লগাই দিছো। টিকা লগাই দিয়াত সকলোৱে ধুনীয়াকে আশীৰ্বাদ ল'লে আৰু। তে সেইখিনি কৰিলো আৰু। তুমি এনে কেতিয়াবা মানে উপবাস থাকিছা নেকি পূজাৰ সময়ত?
মই, মই পূজাৰ সময়ত থকা যায় উপবাস থকা যায় মোৰ। হেৰি দুৰ্গা পূজা পূজা হয় নহয়, দূৰ্গা পূজা তাৰ পিছত কালী পূজা এইবিলাকত থাকো আৰু উপবাস মই।
অ' সেইবিলাক সময়ত উপবাস থকা ন? তে সেই কেনেকুৱা ধৰণৰ মানে কাৰণে তুমি গোটেইখিনি নোখোৱাকে থাকিবলৈ?
হয়। নোখোৱাকে থাকলৈ পাৰো, মই সৰুৰ পৰাই কৰিছো নহয় সেইকাৰণে থাকিবলৈ পাৰো আৰু এতিয়াও।
সৰুৰ পৰাই কৰিছা অ', বাকী সেইবো কিবা নিয়ম আছে নেকি মানে কি কি খাব নালাগে আৰু কি খাব পানী খাব পাৰে নেকি?
পানীটো চাগে খাব পাৰে চে চেনি দি কিনে। খাব পাৰি, আৰু বিশেষ ফল চলটো খাব নোৱাৰে আৰু চাগে। এই যে বিলাক পূজা হোৱাৰ পিছত অঞ্জলি লোৱাৰ পিছত আৰু
অঁ আৰু কিবা নিয়ম থাকে নেকি তাতে মানে পূজাটো উপবাস ভাঙাৰ কাৰণে?
মই কিবা সেই চন্দ্ৰ মিতু নে কিবা এনেকুৱা কিবা এটা কয় আৰু। সেইটো খাই কিনেহে পূজা ভাঙিবলৈ লাগে।
অ'। দিয়া ঠিকে আছে পূজাটো আমি মানে পূজা পাঠ কৰিলে অলপমান ভক্তি ৰাখিলে ভাল হয় আমাৰ কাৰণে। তেতিয়া আমাৰ মানে ভগৱানে চাব, আৰু জীৱনত আমি কি কৰি আছো আমাৰ মানে সফলতাৰ পিনে লৈয়ও যাব অলপমান আশীৰ্বাদ থাকিব। আমাৰ মা দেউতাৰ আশীৰ্বাদো আগতে মা দেউতাৰ লগত কথা পাতিব লাগে তেওঁলোকৰ পৰা আশীৰ্বাদ ল'ব লাগে। কিবা কাম আৰম্ভ কৰাৰ আগত হয় ন নাই?
উম, তুমি হেৰি তুমি যদি তুমি আমাৰ ইয়াতে অহা দ দুৰ্গা পুজাৰ টাইমত মোক জনাবাচোন একেলগতে ফুৰিব পাৰিম?
ঠিক আছে দিয়া আ ঠিক আছে মই যদি সেইফালে যাওঁ না এইবাৰ মই তোমালোকক লগ কৰিম আৰু ধুনীয়াকে আমি একেলগে ঘূৰিম হা'।
দিয়া ঠিক আছে।
ঠিক আছে দিয়া।
উম